হেল্ল'
হেল্ল'
হেল্ল'
অ' শুনিছো দিয়া।
অ' শুনিছো তুমি শুনিছা?
হেল্ল'
মই শুনিছো তুমি শুনিছা, অহ
শুনিছোঁ শুনিছোঁ। উম' তোমাৰ ধূপ- ধূনা জ্বলাই দেহাজনী হেৰি পিঠা খাওঁ বুলি কৈছে যে, ঘৰৰ পৰা মানে ভাজা পিঠাগুড়ি আছিলে, সেই ভাজা পিঠাগুড়ি দি মানে তেল পিঠা কেইটামান বনাই আছো, কি কৰি আছা তুমি?
অহ'
এ হেৰি বাহিৰতে বহি আছিলো।
অহ' চাহ খালা?
গাল নহয়,
অ
পৰহিদিনাখন মামা যে ঢুকাইছিলে তালৈ গলো গৈ লোৱাৰ পিছতহে তাত থাকিলো বা গৈ পোৱা পিছত মানে কি সন্ধিয়া সময়ত খৰি চৰি দি আহি দি আহা তাৰ পিছত আকৌ গা, পা মূৰ-চুৰ তিয়াই গা ধুলো, ধুই লৈ পেলাই গাটো এনেও বেয়া লাগিয়ে আছিলে, তাৰ পিছত সেই ডাঙৰ মামাই যাৰ ঘৰত মৰিছিলে সিহঁতৰ ঘৰতে আছো, ৰাতিটো ধৰা টোপনি নাই তাৰ ৰাতি পোৱা উঠি লৈ পেলাই তোমাৰ সোনকালে আহিবলে বিচাৰিছিলো, তাৰপিছত বাকী মামা কেই ঘৰত এপাক এপাক সোমাই আহিলোগে। তোমাৰ সেই মই হেলমেট চেলমেট নিয়া নাছিলো যে, মানুহজন দে মানুহজন দেৰিকেহে গৈছে আমি আমি অট ভাৰা কৰি গ'লো
অ
আহি হেলমেট চেলমেট নোহোৱাকে ধূলি খাই পেলাই আহিলো আৰু এইটো ভাত পানীতো সেয়া একো খোৱাই নাই মানুহ ঢুকুৱা বোৰে সেইদিনা দিনত মোৰ খোৱা হোৱা নাই ৰাতি ৰাতিও খোৱা নাই কালিৰ দিনতো খোৱা হোৱা নাই তেনেকুৱা হৈছে আহি লৈ মানে মোৰ গাটো বেয়া লাগি লাগি অলপ আহিয়ে আছে মৰিগাঁও পাই পেলাই মই তোমাৰ পৰঠা খালো মেডিচিন মই তাতে খাই আহিছোঁ মই জানো বেছি হ'ব বুলি এযাতে আহি লৈ পেলাই মই এয়া ৰুম ৰুমলৈ ঘৰলৈ আহা সময় খিনতে মোৰ মানে এনেকুৱা হৈছে গাত বতাহতো লাগতেও গাটো বিষাইছে তাৰপিছত ইয়াত আহি লৈ পেলাই আকৌ বাহিৰে বাহিৰে আকৌ মোৰ চুৰ তেতিয়া গাহি দিলো চোৱা যে গা পা ধুই কৈ লৈ পেলাই তাত পা অ তিলনী হ'লে বে তিলনীৰ পিছন হলে বেলেগ কথা তিলনী যোৱা নাই যে তাৰপিছত অ' আহিলে মানে যদি গা পা ধুইছো তেতিয়া গা- পা ধোলো ধুই লোৱাৰ পিছতে মই বিছনাখনত পৰিছো। মানুহজনে ঘৰ চৰ সাৰি কৰি কাপোৰ কানি ধুই। সেইবিলাক কৈছে মই খালি সুধা ভাতকেইটা বহাই দি দিছো এ এ শুই। শুইচোজে মই উঠিব নোৱাৰে হ'লো মানে দিনটো শুইছো মই না মোৰ তেনেকে জ্বৰ মোৰ জ্বৰ তেনেকে মোৰ নুঠি নাহে মোৰ ভিতৰি ভিতৰি থাকে জ্বৰটো বেছি কালি মই এনে এনেকোৱা তাপ বাহিৰ হৈছে তাত ভাত পানী খাব নোৱাৰিলো তেনেকে তেনেকে শুই শুইয়ে থাকিলো তাৰ পাছত। ত বহুত হৈ গৈছে জ্বৰটো বেছি হৈ গৈছে তাত গৈ পেলাই ফাৰ্মাচীৰ পৰা ঔষধ আনিলেগে
উম- উম
এন্টিবায়টিক আৰু তোমাৰ এ দ'ল। এয়া ঔষধ আনিলেগে গৈ এলাৰ্জি ঔষধ এইবোৰ আনিলে। তাৰ পাছত তোমাৰ সেয়া মূৰত ঠাণ্ডা পানী পতি দিছে গৰম পানী দি ভৰি হাত চৰি হাত ধুইছো। ধুই কৰিও নাই মানে মোৰ ইমান গৰমত মই ব্লেংকেট লৈ আছো মানে।
ঠাণ্ডা লাগিছে ম, আহ ঠাণ্ডা ইমানেই লাগ। লাগিছে ভাত বনালে ভাত বনাই লৈ পেলাই সেইয়া ভাত কেইটামান খোৱাই। খাই কৰি দিলোঁ।
অ'
মোৰ মানে জ্বৰটো। এই নহয় ভুল ছা।
মজা তাৰপিছত?
শুনি আছা নে? অ তাৰপিছতে। ৰাতিপুৱা সময়ত সেই চাহ তাহ খালে লৈ পেলাই আকৌ ঔষধ খাইছো। খাই দুপৰীয়া ভাত খাই আকৌ দুপৰীয়া ভাত খাই আকৌ ঔষধ খাইছো।
মানে কি হ'ল জানা তোমাৰ মানে। এয়া বৰ্তত থকা গ'ল যে দুদিন একো নাখালা। আকৌ তুমি তাত থাকিলা যে। থাকা পিছত আৰু হেৰি আকৌ তাৰ পৰা অহা পিছত তাৰ পিছত আকৌ হোটেলত খাই দিলা যে তোমাৰ গৰমত।
তোমাম তোমাৰ মাতটো ভালকে অহা নাছিলে।
অ' অ' তোমাৰ মানে হেৰি এ কি হ'ল জানা তুমি? তুমি এতিয়া বদত থাকান থাকিলা যে দুদিন। তোমাৰ গেষ্ট না হ'ল মানে এইবিলাক পানী সলনি হৈছে ন' আকৌ তুমি আহি বলে ময়োটো ময় গা ধুই দিলা।
অ' নহয় পেটৰ অশান্তি একো। কৰা নাইকিয়া জ্বৰ উঠি গৈছে মানে জ্বৰ। আৰু মানে ম পৰঠা কিয় খাব লগা হ'ল ঔষধটো খাব লাগে যে।
অ ' অ ' অ '
সেইকাৰণে খাই দিছো আৰু তা আগয় পাই মোক ঘা।
ইয়াত যে আছিলে ভাইটোও যে জ্বৰ হৈ আছিল, তেহঁতৰ লগত ধৰা
অঁ।
য়ে কিন্তু সেইদিনা গৈ সেইদিনা মই ৰাতিপুৱা সময়তো ইয়াত মানে গা পা মূৰ চুৰ টিয়াই গা ধুইছিলো। ধুই দুপৰীয়া সময়ত ভাত - পানী খাবলে নাপালো গুচি গলো।
অঁ অঁ।
গা ধুই দিলো, ঠাণ্ডা বহিছ নিছিনা হল মানে মোক।
উম ঠাণ্ডা বহি গৈছে আকৌ গৰমত যে গা ধুই দিলা।
আৰু ধুই কিমান ধুই কেনেকুৱা ধূলি।
উম হুম যাব নোৱাৰা।
যাব নোৱা ধূলি একদম ধূলি সোমাই গৈছে নাকে - মুখে।
উম! উম!
সেইকাণে অভাৰ হৈ গ'ল মানে মূহা চৰ্দি লাগি গ'ল, চৰ্দি হৈয়ে মানে এনেকে জ্বৰ হৈ গলকে বেছি।
মই যে কেনেকে গৈ আছিলো গম পোৱা ইচ স্কুলত।
উম নাই মাক্স মাৰি আহিব লাগে বুজিছা।
উম! উম!
মাস্ক মাৰি দিব লাগে, মই আকৌ স্কাৰ্ফখনো নিনিলো যে মুখত মাৰি লোৱা। আ তাতে কালি হেলমেট নোহোৱাক তে আহিলো ন তাৰ পৰা সেইকাণে অভাৰ হৈ গলগে।
কিছুমানে কয় যে হনে সেই মাস্ক যেতিয়াও পিন্ধি থাকেটো মাস্ক পিন্ধিব লাগে ধূলি - বালি পৰাও আমাৰ চৰ্দি- কাহ
পিধুৱেই, মই পিধুৱেই সেইকাৰণে।
উম! উম!
আও আমাৰ তাতে মোৰ তাতে ডাষ্ট এলাৰ্জি থকা আৰু ধূলি - বালি পালে মোৰ অলপতে হৈ যায়।
উম উম।
খন স্কুললৈ যাবই নিবিচনাতে উঠিব নোৱাৰ তুমি কি স্কুল যাবা?
উম দেহাই বেয়া যদি আৰু
উম মই মোক ধৰি - ধৰি উঠা চাই ধৰি - ধৰি খোজ কঢ়াই বাথৰুমত লৈ গৈছে। সেনেকোৱা হৈছে মো।
উম! উম!
দুৰ্বল মানে বহুত দুৰ্বল হৈ গৈছো মানে এ এতিয়া অকমান আগতহে অকনমান উঠি বহিছো। কালি যে আহা পা যে বিছনাখন যে পৰিছো মোক বিচনাখনতে মানে। দুৰ্বল বহুত লাগে উঠি আহিব মনৱা।
মেডিচিন
মেডিচিন নিনিয়ে, মেডিচিন মানে আমাৰ ইয়া তাতে এজন ড টৰ আছিলে, ত ন আগতে যত দেখাও মানে এতিয়াও দেখায়, তাই ড ডক্তৰ জনৰ লগত ভাল, ভাল হোৱা দেখি তেওঁক মোক মানে মেডিচিন খেদিবলৈ দিছিলে আৰু ভাইটি ইয়াত থাকোতে। সেই মেডিচিন লিখি দিছিল যে, লিখি দিওঁতে কৰি মায়েও খাব বুলিকে দেখাই পেলাই আনিছিলে মানে সেয়া মেডিচিন।
উম মানে কিয় কৈছো জানা আমাৰ এই তাত মানে মেডিচিনবিলাক যে পা থমত দিয়ে নহয় মেডিছিন। কামতে নাহে আৰু দুবা - দুবা আনিব - আনিব যাব লাগে মানে প্ৰথমতে ভালটো নিদিয়ে মানে।
অঁ সেইকাৰণে আমি ইয়াত নাম লিখাই লৈছো।
এতিয়া যে আমি লাহৰি ঘাটৰ পৰা হে আনো যে চৰ্দি, জ্বৰ, মূৰৰ বি এটা দে কাম দিয়ে এটা দিয়ে হয়নে বা দুটা দিয়ে খাবৰ কাৰণে। তাৰপিছত গেছো দিয়ে তাৰপিছত হৈ গ'ল ইয়াত যে প্ৰথম দিব ভাল নহয় তাৰ পিছত আ অঁ মোৰ যে তাৰ পৰা দুবাৰ আনা গল দুবাৰ মোক কাম নিদিলেই তাৰ পিছত মৰিগাওঁ তাপা আনি দিলো মৰিগাঁও পৰা আনাৰ পিছতহে মই মাথা বিষত থাকিব নোৱাৰা হলো চৰ্দি কাহ মাত ভাঙি গ'ল না
ত সেইকাৰণে আমি নাম লিখাই লৈছো।
ইয়াবাৰ তাকৈ মেডিচিনটো আনিছিলো আমাৰ ভাইটিওতো সেইটো হৈছে ভাইটি যে প্ৰথমতে ইয়াত থাকোতে ভাবা নাছিলো যে এয়া মেডিচিন আনি খুৱাইছে ভাল পোৱা নাই নহয় তাৰপিছত পাপাই কলে কি ত ডক্তৰ জনলৈ ফোন মাৰি নাম লৈ ললে তাৰপিছতহে তাৰ ভাল হৈছে
উম উম। উম।
এ হল সেইকাৰণে মোৰ খোদ মোৰ তোত ক্ষেত্ৰত মানে মই হেৰি নকৰিলেই ডাইৰেক্ট সে কেটাই আনি আছো।
উম মানে সেইটো কাৰণে কৈছো মেডিচিন কৰ পৰা আনিছা বুলি। তাৰ পৰা আনিছা নিকি তাৰ পৰা মানে ইমান হেৰি নহয়
অঁ নামটো লিখা থাকিলে যা যিটোকে কয় সেইটোকে আনিলে তেতিয়া ইমান কথা নাই
উম উম উম নাম নকলে কিন্তু দি পঠাব আক কম দামীটোকে দি পঠাব তোমাৰ বাদ কিবা কিব দি পঠাব কি দিয়ে জানো একো গমেই নাপাও খাই লৈ ভালেই নহয় আকৌ এবাৰ আনিব লাগিব সেনুকা নিচিনা
মেডিচিন ইমান খাই থকা ভাল নহয় ন গতিকে ভাল হোৱাকে দিব লাগে
আমাৰ চাইটত এবাৰ দিলে হৈ যায়
অঁ তাকে এতিয়া এইয়া বহি আছো খাব বব মন নাযায়
অ জিভাখন তোমাৰ জ্বৰ আছে যে ভিতৰত
উম মুখত তিতা ভাৱটো নাই তিতা ভাবটো নাই কিন্তু মানে কি একো সোৱাদ নাপাও
অঁ সেইয়াই তোমাৰ মুখখনতে কিবা হৈ আছে মই দেখুৱাইছিলো গৈ নহয় এয়া হস্পিতলত যে
উম।
তাৰপাছত মানে কি হ'ল জানা তোমাৰ কে ভাত খাম বুলি ল'ম আহ কিন্তু খোৱাৰ লগে লগে একো জুত জি নাপাও খাবলৈ মন নাযায় গিলাই নাযায় মানে আৰু এনেই ভোক লাগি থাকে পুৰা খাব খাম বুলি আ তাৰ পিছত যেতিয়া মই আ হস্পিতলত দেুখুৱাই আহিলো নহয় মো বোলো জ্বৰ হৈছিল এণ্টিবেটিক খাইছিলে নেকি কৈছিলে মই বোল এণ্টিবেটিক খাইছিলো তিনদিন নে কেইদিন খাইছ ছিলো আ বোলো তাৰপিছত এঘাৰ দিন মান হ'ল মোৰ এটো ভালে হোৱা নাই ভাত খাবলৈ মন নাযায় খাম বুলি আগত লও তাৰ পাছত কৈছে মোক মূখত তিতা তিতা মো তিত এতিয়া মো একো জুতিয়ে নাপাও মানে খাব কাৰণে কি হৈ থাকে মুখখন নাজানো আৰু বোলো তাৰপিছত কৈছে জ্বৰ জ্বৰ বলে আপোনাৰ তাৰপাছত কি খোৱাৰ পিছত তাছত অখুদ লিখি দিলে যে তাৰ পাছত মই দুদিন নে তিনদিন খালো খাই তাৰ পিছতে ভাত খাব পাৰিছো নহয় তোমাৰ এতিয়া ভাল লাগিছে দে ভাত খাব পাৰিছো ভাত চাগৈ ভাত নাখালে কেনেকুৱা হ'ব নে
উম সেইটোৱে বিশেষকে মই যে ধাত সেই পৰহি দি নহয় চতহি দিনাখন ৰাতিয়ে ভাত খালো হয় অ স্কুললৈ গলো ভাত নাই খোৱা দুপৰীয়া সময়ত আহি খাম বুলি ভাবিলো মামাৰ কথাটো গম পাই পেলাই খোৱা নহল তাৰপিছত ৰাতিও নাই খোৱা কালি দিনতো নাই খোৱা মানে ভাতৰ ভোগটো মানুহৰ বহুত বেয়া
উম উম,
আৰু ৰাতি বিশেষকে মই দিনত যদিও পাৰো ৰাতি মই ভাত নোখোৱাকে মই থাকিবলৈ মানে, নোৱাৰো শান্তি লাগে এতিয়া ধৰা যিহেতু নেকি। সেহেতে কৈছে সেহেতে কৈছে তহতে খাব পাৰিবি হ'লেও দিয়াচোন বেয়া লাগে নহয়। হয় আছোগে যেতিয়া তাতে বেয়া নালাগে জানো।
নহ তাৰ পৰা বোলে ঘৰত আহিলে তেতিয়া খালো হয় ন।
সটো বাধ্যত শুকাই গৈছে দুখনহে নহ,